অঁ নমস্কাৰ।
হয় নমস্কাৰ।
হয় মই আপুনি ফ্ৰী আছেনে?
হয় হয় মই ফ্ৰী আছো বৰ্তমান।
হয় আপুনি য ফ্ৰী আছে মই আপোনাৰ পৰা এটা বিষয়ৰ বিষয়ে জানিব বিচাৰিছিলো।
হয় হয়।
হয় অ মই আপোনাৰ পৰা ছাত্ৰৰ কৰ্তব্যৰ বিষয়ে মানে জানিব বিচাৰিছিলো। আপুনি অলপ
হয় হয় হয়, আপোনাক মই নিশ্চয় জনাইছোঁ ছাত্ৰ কৰ্তব্যই যিহেতু, আমিও একোজন ছাত্ৰ
হয়। হয়। হয়। হয়।
অহ। আপোনাৰ, ছাত্ৰৰ জীৱনৰ অহ। ছাত্ৰ শব্দটোৰ অৰ্থ হৈছে আপোনাৰ, যিজনে জ্ঞানৰ বাবে শিক্ষা গ্ৰহণ কৰে। ছাত্ৰ অৱস্থাত তে হৈছে, অৱস্থা হৈছে -মানুহৰ জীৱনৰ আটাইতকৈ মানে, গুৰুত্বপূৰ্ণ সময়। অহ এই সময়ছোৱাত এজন ছাত্ৰই যি শিকে, আৰু যি ব্যাস আপোনাৰ গঢ়ি তোলে, তাৰ ওপৰতে তেওঁৰ গোটেই জীৱন নিৰ্ভৰ কৰে। গতিকে, এ আপোনাৰ এই সময়ছোৱাত কৰ্তব্যৰ প্ৰতি সচেত তন হোৱাটো অতি প্ৰয়োজন। আ ছা ছাত্ৰই কেৱল পঢ়া-শুনা কৰিলেই নহ'ব। ছাত্ৰ হ'লে আপোনাৰ অকল পঢ়া-শুনা কৰিলেই নহ'ব। তেওঁৰ ব্যক্তিগত সামাজিক আৰু দেশৰ প্ৰতিও কিছুমান কৰ্তব্য থাকিব লাগিব।
হয়। হয়। হয়।
অ' আপোনাৰ ছাত্ৰ জীৱনৰ মূল কৰ্তব্যসমূহ হৈছে- আপোনাৰ পঢ়া-শুনাৰ প্ৰতি নিষ্ঠা
অহ। ছাত্ৰৰ প্ৰথম আৰু প্ৰধান কৰ্তব্য হৈছে মনযোগেৰে পঢ়া- শুনা কৰা। অহ। শিক্ষকে যি শিকাই তাক মন দি শুনিব লাগে। আহ, নিয়মিতভাৱে গৃহ কৰ্ম কৰিবা লাগে। পৰীক্ষাৰ বাবে প্ৰস্তু -তি চলাব লাগে। কেৱল পাছ কৰাৰ বাবে নহয়। জ্ঞান অৰ্জনৰ বাবেই পঢ়িব লাগে। কিতাপৰ বাহিৰেও বিজ্ঞান, সাহিত্য, ইতিহাস আদিৰ বিষয়েও জানিবলৈ চেষ্টা সদায় কৰি যাব লাগে। শৃংখলা আৰু সময় কথা, আ -আ- সময়ৰ মূল্য বুজা ছাত্ৰৰ এটা ডাঙৰ গুণ। প্ৰতিদিনে নিয়মিতভাৱে স্কুল-কলে -কলেজলৈ যোৱা। সময়ৰ ক্লাছ কৰা। শিক্ষকৰ আদেশ মানি চলা। এইবোৰ এজন আপোনাৰ শৃংখলাবদ্ধ ছাত্ৰৰ গুণ। শৃংখ লা নাথাকিলেই, ডাঙৰ হ'বলৈ বহুত কষ্ট হয়।
হয়। হয়। হয়। হয়। আপুনি হয়। হয়। হয়। আপ আপুনি ছাত্ৰৰ কৰ্তব্যৰ বিষয়ে বাৰু বহুতখিনি কথাই ক'লে। আহ। মই এই বাৰু আপোনাক ছাত্ৰ কৰ্তব্যৰ বিষয়ে জনাই দিছো। এহ। যদি আমি আ মানে ছাত্ৰৰ ক কৰ্তব্যৰ বিষয়ে যদি ক'বলৈ যাওঁ, আমি তেতিয়া প্ৰথম ক'ব লাগিব যে- আপোনাৰ মানে তেওঁলোকৰ মানে শ্ৰেণীকোঠাৰ ভিতৰতে মানে তেওঁলোকে আহ আবদ্ধ নহয়। ছাত্ৰৰ আমি যদি কৰ্তব্যৰ বিষয়ে কবলৈ যাওঁ। এজন শিক্ষাৰ্থী হিচাপে তেওঁ পঢ়া- শুনাৰ মানে কৰাৰ লগতে তেওঁৰ কিছুমান মানে দায়িত্বও অৰ্জন কৰিব লগা হয়। য'ত মানে তেওঁলোক আপোনাৰ আহ মানে ডাঙৰৰ প্ৰতি সন্মান বা আপোনাৰ সৰুৰ প্ৰতি কেনেকুৱা মৰম-স্নেহ কৰিব লাগে, সেইটো মানে জনাটো দৰকাৰ। ছাত্ৰৰ কৰ্ত আৰু যদি আমি আৰু যদি আমি শৈ শৈক্ষিক যদি আমি কৰ্তব্যৰ ভিতৰত সকলোৱে যাওঁ আ তেতিয়া আমি ক'ব লাগিব যে আপোনাৰ জ্ঞান মানে অৰ অজন কৰা আৰু লগতে আমাৰ কিছুমান নিয়মানুৱৰ্তিতাও আমি মানে বজাই ৰখাটো দৰকাৰ আৰু লগতে আমি শিক্ষকক শ্ৰদ্ধা কৰাতটো আমাৰ দৰকাৰ আমি ছাত্ৰ কৰ্তব্য হিচাপে হয় আৰু আমি যদি জ্ঞানৰ কথা যদি আমি ক'বলৈ যাওঁ আ
হয়
তেতিয়া আমি যে ক'ব লাগিব। অ যে আপোনাৰ আহ ছাত্ৰ জীৱনৰ মানে মূল আপোনাৰ আহ লক্ষ্যই হৈছে যে মানে জ্ঞান অৰ্জন কৰা। আৰু কেৱল আমি মানে পৰীক্ষাত মানে উত্তীৰ্ণ হোৱাই নহয়
হয়
আৰু মানে আমি আহ বিষয়বস্তু মানে গভীৰভাৱে বুজি পোৱাটো আমাৰ মানে প্ৰধান কৰ্তব্য।
হয় হয়
হয়। আৰু লগতে আমি আহ মানে কিছুমান নিয়মানুৱৰ্তিতা মানে বজাই ৰখাটো আমাৰ দৰকাৰ
হয় হয়।
আহ যেনেকুৱা ধৰি লওক মানে আমি সদায় সময়মতে যদি আমি বিদ্যালয় বা মহাবিদ্যালয়লৈ যাওঁ বা আমি যদি শ্ৰেণীত মানে মনো মনোযোগ দিওঁ আৰু শিক্ষকে দিয়া গৃহ কাৰ্যখিনি আমি যদি ঘৰত আহি কৰোঁ। এইটো আমাৰ নিয়মানুৱৰ্তিতাৰ ভিতৰত ৰখা হয়।
হয় হয় হয়।
আৰু যদি আমি ক'বলৈ যাওঁ মানে শিক্ষকক চব তেওঁ সুধি ক'লে কি মানে এজন মানে শিক্ষক মানে শিক্ষয়িত্ৰী সকলক মানে নিজৰ মানে সন্মান কৰাটো তেওঁলোকৰ মানে আৰু তেওঁলোকৰ উপদেশ পালন কৰাটো মানে এটা ছাত্ৰৰ কৰ্তব্য বুলি আমি ক'ব লাগিব।
হয় হয় নিশ্চয়।
হয় আৰু কিছুমান আপোনাৰ মানে ছাত্ৰৰ ক কৰ্তব্য হিচাপে তেওঁলোকৰ মানে কিছুমান ব্যক্তিগত কৰ্তব্য থাকে লগতে আমাৰ কিছুমান চৰিত্ৰ গঠনৰো আমাৰ দৰকাৰ যিহেতু চৰিত্ৰটো আপোনাৰ ভাল হ'ব লাগিব গতিকে তাৰ ব্যক্তিগত কৰ্তব্যও আমাৰ দৰকাৰ নাই। যদি আমি শৃংখলা বদ্ধত এটা মানে বজাই ৰাখোঁ তেতিয়াহ'লে সেইটো আমাৰ চৰিত্ৰতে ধৰা হয় মানে আমি আহ ধৰি লওক। মানে নিজৰ দৈনন্দিন জীৱনত মানে শৃংখলা বজাই ৰখাটো আমাৰ দৰকাৰ। বা আপোনাৰ ধৰি লওঁক মানে মানে পঢ়া শুনাৰ কথাই কওঁ বা খেল ধেমালি কথাই কওক বা জিৰোণিৰ মানে সময়ৰ জিৰণি সময়ৰ সময়ত মানে আমি সঠিক মানে ব্যৱহাৰ কৰাও আমাৰ দৰ মানে দৰকাৰ যিহেতু আমি চান গতিকে আমি পঢ়া শুনাৰ লগতে পঢ়া শুনাও কৰিব লাগিব। আহ পঢ়া শুনাও কৰিব লাগিব খেল ধেমালিও কৰিব লাগিব। বা আপোনাৰ বন্ধুৰ বৰ্গৰ লগত মানে কথা বতৰাও পাতিব লাগিব কিন্তু এইখিনি আমাক বজাই ৰখাটো আমাৰ দৰকাৰ।
হয় হয় নিশ্চয়।
আৰু যদি আমি ক'বলৈ যাওঁ চব্ৰৰ আৰু এটা যদি আমি কথাক ক'বলৈ যাওঁ তে তিয়া আমি ক'ব লাগিব যে স্বাস্থ্য মানে আমি মানে বৰ্তাই ৰখা বা সুস্বাস্থ্য মানে ৰক্ষা কৰা তেতিয়া আমি ক'ব লাগিব যিহেতু আপোনাৰ কয় যে স্বাস্থ্যই পৰম ধন গতিকে আমি স্বাস্থ্যটো আমি ভালে থাকিব লাগিব, সেয়েহে আমাৰ এ কিছুমান মানে শাৰীৰিক আৰু মানসিক কাৰে স্থ হৈ থাকিবলৈ আমাৰ খেল ধেমালিৰো প্ৰয়োজন, খেলা ধূলাৰো প্ৰয়োজন বা আপোনাৰ পুষ্টিক কিছুমান পুষ্টিকৰ আহাৰো আমাৰ গ্ৰহণ কৰাৰ দৰকাৰ বা আপোনাৰ ব্যায়াম কৰাৰো আমাৰ অ' মানে দৰকাৰ। যিহেতু আমাৰ আহ স্বাস্থ্যটো আমি ৰক্ষা কৰিব লাগিব তাৰপিছতেে আমি পঢ়া শুনা কৰিব পাৰিম। আৰু আপোনাৰ হয় আপোনাৰ কিছুমান মানে সততাও মানে ৰক্ষা কৰাৰ দৰকাৰ, যেনেকুৱা ধৰি লওঁক মানে কথা বা আহ মানে কিছুমান কামত, আমি সদায় তাৰমানে সৎ আৰু স্পষ্টবাদী হ'ব লাগিব। আৰু আমি কিছুমান মানে আপোনাৰ সামাজিক আৰু ৰাষ্ট্ৰীয় কৰ্তব্যও আমি কৰিব লাগিব। আহ ছাত্ৰ হিচাপে ধৰি লওক আমি কিছুমান মানে সমাজ সেৱাও আমি কৰিব লাগিব। যিহেতু আমি আহ মানে সমাজৰ পৰা ধৰি লওঁক আমি এ মানে সমাজৰ পৰা আহ পিছ পৰা লোকসকলক আমি সহায় কৰিব লাগিব। আৰু আমি পৰিৱেশো আমি পৰিৱেশো সংৰক্ষণ কৰিব লাগিব। যিহেতু বৰ্তমান সময়ত গছ গছনি কাটি থকা হৈছে, গতিকে আমি সেই গছ নাকাটি আমি ৰোপন কৰিব লাগিব। গছ গছনি ৰোপণ কৰিব লাগিব, যিহেতু আমাক অক্সিজেনৰ প্ৰয়োজন জীয়াই থাকিবলৈ। গতিকে আমি গছ গছনি ৰোৱাটো দৰকাৰ। গতিকে আৰু এটা যদি আমি কথা ক'বলৈ যাওঁ মানে সহ বৰ্মিতা আমি বৰ্তাই ৰখা, অৰ্থাৎ মানে সহপাঠীৰ লগত বা সমাজৰ সকলো শ্ৰেণীৰ লোকৰ লগত মানে আমি কথা বতৰা ভাল কথা বতৰা পাতি বা ভাল বন্ধু হিচাপে চিনাকি দি আমি মানে আগুৱাই যাব লাগিব আৰু যদি আমি ক'বলৈ যাওঁ, আপোনাৰ মানে কিছুমান দেশ প্ৰেমমূলক মানে কথাও আমি ক'ব লাগিব। যেনেকুৱা ধৰি লওঁক আমি আইন কানুনৰ আইন কানুনৰ কথা জানিব লাগিব বা আইন কানুনৰ আইন কানুন আমি মিনি চালিব চলিব লাগিব। কিছুমান আপোনাৰ হয় আৰু কিছুমান আমাৰ জাতীয় সম্পদো ৰক্ষা কৰিব লাগিব। এজন যিহেতু আমাৰ দায়িত্বশীল নাগৰিক আমি ছাত্ৰ যিহেতু, হয় তথাপিও আমি নাগৰিকো নাগৰিকো গতিকে আমি চাগে আমি দায়িত্বশীল নাগৰিক হিচাপে আমি নিজকো আমি গঢ়ি তোলাটো আমাৰ দৰকাৰ।
হয় হয় নিশ্চয়। মই
হয় হয় আপুনি মোক আৰু ছাত্ৰৰ কৰ্তব্যৰ বিষয়ে আৰু অলপ কওঁকচোন।
হয় নিশ্চয়, ছাত্ৰ কৰ্তব্য প্ৰধান কৰ্তব্যতা হয়, শিক্ষক, মাতৃ, বিতৃ আৰু জ্যেষ্ঠৰ প্ৰতি সন্মান।
শিক্ষকে আমাক জ্ঞানৰ পোহৰ দেখুৱায়। গতিক গতি হয় গতিকে তেওঁলোকক গুৰুৰ দৰে সন্মান কৰিব লাগিব। তেওঁলোকৰ কথা মানি চলিব লাগিব। আৰু ধৰক, একেদৰে সৰল মা দেউতাই আমাক ডাঙৰ দীঘল কৰে। তেওঁলোকৰ প্ৰতি, কৃতজ্ঞ থাকিব লাগিব। তেওঁলোকৰ আদেশ মানি চলা, সহায় কৰাটো আমাৰ কৰ্তব্য ছাত্ৰ হিচাপে। তাৰপিছত আপোনাৰ শাৰীৰিক আৰু মা মানসিক বিকাশ হ'ব লাগিব, ছাত্ৰ হিচাপে, সুস্থ শৰীৰত সু ত মন, কেৱল পঢ়িলেই নহ'ব। প্ৰতিদিনে খেলা ধেমালি, ব্যায়াম যোগাসন কৰিব লাগে, ইয়াৰ ফলত আপোনাৰ মনোযোগ। বাদে পঢ়াটো ভাল হয়, গতিকে লগতে সত্যবাদিতা দয়া সহানুভূতি, নম্ৰতা, সহনশীলতা আদি নৈতিক গুণ গৰি তুলিব লাগিব, অঁ চৰিত্ৰহীন শিক্ষাই আপোনাক, কোনো ধৰণৰ কামত নাহে। তাৰপাছত ছাত্ৰ হিচাপে আপোনাৰ এ সামাজিক কৰ্তব্য কৰিব লাগিব। আমি সমাজৰ পৰা শিক
হয় হয়।
শিক্ষা সুবিধা পাই আছোঁ। গতিকে সমাজক ঘূৰাই দিয়াৰো আমাৰ দায়িত্ব। পৰিৱেশ পৰিষ্কাৰ কৰা, গছপুলি ৰোপণ পানী অপচয়, নকৰা, জেষ্ঠক ৰাস্তাৰ পৰা সহায় কৰা, গৰিপ ল'ৰা ছোৱালীক পঢ়াত সহায় কৰা। ৰক্তদান শিবিৰত যোগান, যোগদান এইবোৰ জৰিয়তে ছতে ছাত্ৰ ভাল নাগৰিক হৈ কৰিব পাৰিব। আৰু, আৰু ছাত্ৰ বিজ্ঞান প্ৰযুক্তি, টিৰ সু সৎ সৎ ব্যৱহাৰ
হয় হয় হয়, নিছয় আপুনি কলে ন এইটো, হয় হয়, আপুনি ক'লেই বাৰু, যে ছাত্ৰ ছাত্ৰী কৰ্তব্যৰ বিষয়ে আপুনি, অঁ বহুখিনিয়ে ক'লে, এ তথাপিও মই, হয় আপোনাক ছাত্ৰ কৰ্তক, আহ আৰু মানে কৰিব কিমান সময় বিচাৰে, যে আমি যিহেতু বৰ্তমান সময়ত আপোনাৰ চচিয়েল মিডিয়া বহুখিনি আহি, কৰিছে গতিকে আমি, সেই ছ'চিয়েল মিডিয়াটো আমি মানে এটা মানে পঢ়া শুনাত। আমি মানে লগাব লাগিব। যিহেতু আমাৰ বৰ্তমান সময়ত দেখিবলৈ পাইছো যে, গেম খেলত কিছুমান ছাত্ৰ, অ ব্যস্ত থাাকে, গতিকে আমি সেইবোৰ নকৰি আমি সেই সময়খিনিত, আমি পঢ়াত, মনোযোগ দিব লাগিব বা আপোনাৰ ছ'চিয়েল মিডিয়াত চাব লাগিব। কিন্তু আপোনাক, ছ'চিয়েল মিডিয়াত এইটোও চোৱা দৰকাৰ, যে আমি ছাত্ৰ হিচাপে পঢ়া শুনাৰ বস্তু আমি, চলটো দৰকাৰ। যিহেতু কিন্তু আমি বৰ্তমান সময়ত দেখিবলৈ পাইছো, গেম খেলা বা আপোনাৰ, যেনেকুৱা ধৰি লওক, কিছুমান মানে অলাগতিয়াল বস্তু আমি মানে বেছিকৈ উ, চোৱাটো মানে ভৰি পৰিছে বৰ্তমান ছচিয়েল মিডিয়াটোত। গতিকে আমি, এ আ, এইবোৰ আমি ত্যাগ কৰি আমি বৰ্তমান সময়ত আমি, পঢ়াৰ বস্তু আহ চোৱাটো আমাৰ ছাত্ৰৰ কৰ্তব্য হিচাপে আমি মানে মানি লব লাগিব বা আমি চাব লাগিব হয় আহ আপোনাৰ পৰা মই ছাত্ৰ কৰ্তব্যৰ বিষয়ে বহুখিনিয়ে বাৰু জ্ঞান অৰ্জন কৰিলোঁ বা আপোনাৰ পৰা জানি লওক অ গতিকে ধন্যবাদ থাকিল পিছলৈ আৰু আপোনাৰ পৰা এনেকুৱা ধৰণৰ আহ মানে লই আপোনাৰ পৰা মানে বহুখিনি কথা জানিব পাৰিম বুলি আহ আশা থাকিল ধন্যবাদ হয় হয় হয় হয় ধন্যবাদ